হেল্ল'
অ হয়
হেল্ল'
হ
আপোনাৰ মাতটো
হয়
মাতটোো অহা নাই বাইদেউ অঁ এতিয়া আহি আহিছে
কিয় অহা নাছিল কিয়
গম নাপা নহয় মই
উম ভুলতে মই নাম্বাৰটো কৰিছো আৰু লাগিয়েই গ'ল
অ অ
একো নাই আপুনি টেনচন নল'ব ইয়াৰ পিছতো মই আছো
অকে
মই থাকিম মই তুমনি টেনশ্যন নলবা
মোক মানে কল কৰি কৰি অ তাই কল কৰি আছে বাট
আপনি
ঐ এই মাকে ফোন মাৰিছে
এই
অ নুঠাও নোথাও অ এৰ কিবা হ'লে মোক ভয় লাগে মোৰ
কিবা জৰুৰী কামো হ'ব পাৰে মই কিবা কিবি কৈ আছো তই এনচাৰ কৰি লওঁ দে
নাই নালাগে নালাগে ন মোক ভয় লাগে তাই এনেও মোক আগতে কৈছিলে যে এনেকা কিবা যদি। হয়, নুঠাবি। অ হ'ব দে, মই নুথাও কেতিয়াও।
কোন এল নে, এলনে?
অহ
চেল চেছ
হু হু হু হু চেল বোলে হুহু এ, ৰাম কিবাটো হৈছে। নে, তাইয়েই কল কৰি আছে। তাইতো কল নকৰে। তইতো নিজৰ নাম্বাৰ আছে। ৰিচাৰ্যো আছে। কি বা হ'ল।
হে' ভগৱান
ভাল ভালছো
কিবা যদি হৈছে না। না নহয়, একোতো হোৱা নাই। কাৰণ আমিচুন পিছতহে কিনিছো একেলগে গৈ। চোলাত। টা কিনিছো, তাকো নিজৰ পইচা দিয়ে।
উ
অহ'
তাৰ বাহিৰে আৰু।
তাৰ বাহিৰে আৰু একো কিনা নাই। সিধা একদম ওপৰৰ ফ্ল'টোত। চালো, গৈ কেনে চালো। চোলা আছে ভাল চাই, কম দামী। হয় পালো। তাই টো তা এশ টকাতে। ল মই তিনিশত পাই গ'লো।
অ' হল
আপুনি ঠগন খালে।
অহ
আপুনি ঠগন খালে। ঠগন, ঠগন।
ঠগন।
অ' আপোনাক।
মই ঠগন খোৱা নাই। মই সেইটোত অলৰেডী। খাদামেই লৈছে।
অ' অ' অ ঠিকে আছে। আপোনাৰতো চাগে ডিচকাউন্ট নাছিল।
অ মোৰতো ডিছকাউণ্ট নাছিল কিন্তু দেখাত বহুত ভাল লাগে অ
আপোনাৰ দেউতা কেতিয়া আহিব
আহিল
সি ভাত নাখায় নেকি এতিয়া
খাবলৈ মাতিছে
নাখাও বুলি কৈ দিলে হলে নাখাওঁ
উম নাখাওঁ এতিয়া মই মোৰ ভোকো লগা নাই। এ খুব
কিয় বা নাই হোৱা মই এইটো কাটাৰ পিছত বস্তুতটো অহা নাই।
চুপ।
দিগদাৰ আছে পঢ়া শুনা কৰিব লাগিব অলপ।
উম। অ নহয় আৰু হৈয়ে থাকে আৰু বাদ দিয়া।
উম মই এতিয়া ভাবিছো মই মই পোন্ধৰ তাৰিখে যাব লাগিব এতিয়া এফালে লৈ লও এডমিশ্যনটো। পিছত যি হয় দেখা যাব ভালকে পঢ়িব লাগিব একৈশ, একৈশ জুন আহি এনে বেছি দিন নায়েই আজি দহ তাৰিখ হ'ল
অ' আৰু বেলেগ পৰীক্ষা কি আছে ইয়াৰ পিছত
তাৰ পিছত একৈশ জুনত এটা আছে আপুনি জানে এনড্
উম গম পাইছোঁ অ হাইটো নহয় সেইটো এৰি কেনে কিন্তু এৰি কেনে
আৰু আছে এটা উ
এই কুকুৰ মেকুৰ ই
অ সেই সেইটোৱে আছে অ
আৰু এটা এই মেডিচনৰ
এইটো হ'ল এইটো হ'ল, এইটো হ'ল।
হৈ গ'ল।
অ সেইটো সহজ আছিল। কিন্তু সেইটোত মানে ইমান নাই। পঢ়ি যোৱা নাছিলোঁ। তেতিয়াতো সহজে আছিলে, সেইটো পাই যাম চাগে। সেইটো মই একেবাৰে শেষত যদি একো নহয়, সেইটো সেইকাৰণে থৈছো।
হ হ।
কিন্তু সিতুট যাবলৈ ইমান মন নাই। মানে।
সিটো হয়, অ', মেইন যোনটো আহি আহিছে, মই আজি ন, অ', এ অহাৰ পিছত আৰু, অ', কলেজৰ পৰা অহাৰ পিছত
হম।
মই তোৰ কথা ভাবি আছিলোঁ, তাৰ পিছত মই ভাবিছো যে
হম।
তোৰ যি হ'ব হৈছে ন ই মানে মনত সিটোৱে লাগি আছে, ত সিটোৱে কৰ বাকীও ভাল নহ'বা নহয় হয় মানে বাকী বিলাক এটা থাকিব লাগে ন
উম
এটা এটা ৰাস্তা থাকবো লাগে নাথাকাকে নহয় কাৰণ সি তোৰ যদি ৰিক্স এটা হৈ যায় আৰু
উম মোৰ
ৰাখি থৈ দে বাকী কেইটা ৰাস্ত চাগীতা কিন্তু সেইটো মেইন কৰি ৰাখ ভুল লাগছে মানে ৰাখবো লাগে কাৰণ মই সেনেকা আজি কিবা এটা সপোন দেখিছো সেইকাৰণে আজি নহয় কালি
হয়, মই
কিন্তু সপোনটো ভালে আছিল বেয়া নহয়।
অ' সপোনটো বিষয়ে ক'বনে, নকয়?
সপোনটোৰ বিষয়ে হ'ল কি, তই যি খুজিছ সেইটোকে হৈছ তই।
হয় নেকি? ধন্যবাদ ধন্যবাদ, মই শুনি বহুত
মানে, আহ মই এনে মানে কাৰ বা কোনোবা হিচাপত আছিলো আৰু মই কোনোবা বা মানুহ এটাৰ নে ময়ে আছিলো মই গম নাপাওঁ। ম এ লাগিছে কিন্তু মই ন কোনোবা বেলেগৰ হিচাপত মাই চাই আছো আৰু তোক আহ ওচৰত এখন এই বিচনা এখন থাকে ন য'ত অ কি কয় হেয়া কি কয়, মানুহ তোক বাগাত দাই কেনে চাই। ত' মানে সিটোত মই মই মানে যাৰ। তাত আছো আৰু মই। সেই বহি আছে, তাৰ পিছত তই মোৰ আগত আছ মই সেনেকা তোক চাই আছো আৰু সেনেকা টাইপত আছে।
উম
বগা তত আহ
অফ নকব মোৰ লাজ লাগিছে।
এ হে হে হে উ সছা কথা কৈছো ত ত মোৰ সেইটো অলপ দেখি ভাল হৈছে। মানে, অলপ এটা টাইমৰ কাৰণে চাৰি বা পাঁচ ছেকেণ্ডৰ কাৰণে অলপ টাইমৰ কাৰণে দেখিলো তাৰপিছত আৰু নাই কিন্তু সেইটো যিহত দেখিলো, মোৰ মাথাত থাকি গ'লহিটো।
উম ঠিক আছে। ঠিক কৈছে দেই।
হয় হয়
মই মানে সেইটো কৈছো সেই মে জিচি ম প্ৰস্তুত মই মানে ইমান চাবলৈ ইচ্ছা কিয় নাই, মানে যদি মই যাওঁ তাত বোলে মানে ক'ৰবাত যদি সোমাও তাত ব ওলাই অহাটো বহুত কঠ আৰু তাত গ'লেতো ভালকে পঢ়িবই লাগিব তাৰ বিষয়ে। ষয়ে, তাৰ বিষয়ে ভালকে পঢ়িম, নে মই এইটোতে জোৰ দিম একদম দু দুফালে দুফালে বহু দুফালে ফচি যাম। মই ভাবিছো এতিয়া মানে এনেকুৱা তাত যাওঁ। যোনটোত ইমান মানে কষ্ট নহয়। মানে মই মোৰ বন্ধুৰ লগত কথা পাতিছো, তাত কৈছে কি যোনটো বি আছে ন' বি
উম।
সেইটোত ইমান ওচৰতো আছে আৰু তাত ইমান দি - দিগদাৰো নাই মানে। মানে প্ৰেজেণ্ট এবচেণ্টৰ আৰু, তাৰপিছত ত' ইমান দিগদাৰ নাই মানে মই ভাবিছো তাত পাই গলেতো ভাল, ওচৰো হয়।
ওচৰো হয়, হয় কিন্তু এই বহুত আছে ন' মানে এই কি কয়, বহুত বেছি।
ট্ৰাই কৰি চাম। ইয়াত নাপালে আৰু উপায়ো নাই নহয়, ক'বাত নহয় ক'বাত লবই লাগিব। সেইকাৰণে মই এই মেডিচিন টো এনে একদম শেষ - শেষ
হিচাপত ধৰিছ, অ'।
কৈছে কৰবাত লৈ যাবলৈ কৈছে আৰু, মই মেডিচিন টো নল'লেও এই কুকুৰ মেকুৰীটো ল'ব পাৰোঁ।
এ সিটো তোৰ এটা হিচাপতছে আ দ্বিতীয় স্থান হি - হিচাপে থৈ দিছো।
উম, আৰু আৰু
দেন কুকুৰ মেকুৰী, তাৰপিছত কি দিলি বুলি কলি?
তাৰপিছত মেডিচিন, ঔষধ এইটো। উম, চাৰিটা।
এইটো আৰু - আৰু কোনটো এটা?
মেইনটো, তাৰপিছত ঔষধ, তাৰপিছত কুকুৰ মেকুৰী, তাৰপিছত এইটো বি
অ', অ', অ', অ', অ', অ'।
উম। আৰু মই আৰু এটা ভাবিছিলো, কিন্তু সেইটো নলওঁ সেইটোত বহুত দূৰ হৈ যায়, চাৰিশ কিলোমিটাৰ।
অ' গম পাইছোঁ। তুমি তো বহুত দূৰ হয় গম পাইছো
সেই বহুত দূৰ নহ তাৰ তাত পাইছোঁ তাৰ পৰা লেটাৰ আহিছে কিন্তু নাই পাইছো
তাই পাবিয়ে কাৰণ তাতে ইমান ষ্টুডেন্ট নাই পাৰিবা অঁ ময়ো পাইছিলো দেৱ তাতে মই পাইছিলো কোনটো
তাকে
এই ওচৰতৰত যে আছে আমাৰ
উম উম উম
খোৱাৰ টাইম হৈ গল আৰু অঁ দেচোন মই আছো তই বিচাৰ যদি পাৰ কৰিব
অকে